হেল্ল অহ,
কত আছা।
মই তোমাৰ এইফালে খেলিবলৈ আহিছিলোঁ ফিল্ড এখনত তুমি।
ময়ো এই আবেলি পৰত অকন ওলাই আহিলো ঘৰত নো থাকি কি কৰিবা আৰু
অহ আচ্ছা বাকী খেলিব কৰিব যোৱা নাই নেকি।
খেলিব যাওঁ ম দেখাটো বেয়া আজি অলপ বেয়া মানে মোৰ যোৱাকালি তোমাৰ। বমি হ'ল ন। এতিয়া দুৰ্বল কৰি দিলে এনে যা বাৰু মই।
অ আচ্ছা এইটো কি বুলি কয়। হা বাকী তুমি কি ভলীবলৰ বাহিৰে বেলে কিবা বেলেগো খেলি আছানে।
ভলীবলো খেলো আকৌ তোমাৰ ওখ জাপ দীঘল জাপ সেয়াও খেলো।
অ হয় নেকি অ এ এতিয়া, শুনা নাই এইটো কি বুলি কয় আমাৰ ইয়াত যোনখননে ভলীবল কচিং চেণ্টাৰ আছে ন। তোমাৰ এতিয়া খোলা আছে নে।
আহ আহ এইটো খোলা আছে বাৰু তুমি কি আহিবা নেকি।
অ মই যাম বুলি ভাবিছিলো মানে মোৰ মেইন কেচ যোন এচিছৰ জোতাযোৰ আছিলে মানে ফালি থাকিলে এতিয়া মই এ নাইকিয় এযোৰ অৰ্ডাৰ দিছো তাকে মানে আজি অকনমান দেৰিকে পাবহি তাৰি, তাৰপিছত মই ভাবিছিলোঁ এতিয়া টাইম যদি হৈ যায় মানে গুচি যাওঁ।
অ'।
সেয়াই আৰু। তাকে মই ভাবিছোঁ অকলে যোৱাতকৈ তুমি থাকিলেও ভাল লাগিব সেইটো কাৰণে এ থাকিবা নাই তুমি।
থাকিম থাকিম মই নিশ্চয় আছোঁ, তুমি খালি আহিলে মোক ফোন এটা কৰি দিবা ন।
অ' অ' মই তো বাৰু ফোনটো কৰিমেই তাৰপিছত মই তোমাক জনাই দিম কেতিয়া যাওঁ কি কথা আৰু শুনা না এই মই মানে বল এটা ল'ব বিচাৰিছিলোঁ এই মানে এনেই ঘৰতে খেলি থাকিব কাৰণে কিহৰ লওঁ ল'লে ভাল? হা অ' ভলীবল কি ল'লে কি কোম্পানী ল'লে ভাল হ'ব?
এ নিভা কোম্পানী নামৰ কোম্পানী আছে।
ভিয়াটো ভাল হ'ব নেকি?
সেইটো নিভে কোম্পানী নামৰ এ এটা কোম্পানীত আছে সেই কোম্পানী বস্তুবিলাক মানে মই ভাল পাওঁ। আৰু মানে এই বস্তুটো মানে ভালো হয়। অ' তুমি এইটো খেলিও ভাল পাবা আকৌ দাম বিলাক দাম বিলাকো মানে ধুনীয়া ভাল দামত পাবা তুমি।
অ' মানে কম দামতে ভাল বস্তুটো আৰু ন।
উম এতিয়া এতিয়া তুমি কথাটো কোৱাচোন এতিয়া তুমি খেলিব আহিবা কেতিয়া এইটো কোৱা?
মই তোমাৰ যদি আজি দেৰি হয়তো আজি যাব নোৱাৰিম। সেইটো কাৰণে কাইলৈকে যাওঁ নেকি। মই বাৰু তোমাক ফোন কৰিম দিয়া খালি ফোনটো উঠাবা মই যেতিয়া কৰোঁ।
তুমি কিবা কাম কৰা নেকি?
মই তোমাৰ কাম মানে কৰো বাৰু মোৰ তোমাৰ এ লোকেল মুৰ্গীৰ বিজনেচ আছে।
অ লোকেল মুৰ্গী ব্যৱসায় কৰ
অঁ মই লো কেল মুৰ্গী ব্যৱসায় কৰো লগতে তোমাৰ মানে এনেকুৱাই ছাগলী কাটো। ৰাতি হলে খাৰী ছাগলী পঠা এইবোৰ।
অ তুমি সৰু বয়স কম বয়সতে তুমি মানে বহুতখিনি কাম কৰিছা দেই।
অ নাই অ পইচাৰ কাৰণে কৰিবই লাগিব যে, হাত খৰচটো কাৰণে এতিয়া পঢ়িও আছোঁ এতিয়া লাগেও যে হাত খৰচ এটা।
তুমি কি পঢ়ি আছা?
মই তোমাৰ এতিয়া আই টি আই ইলেক্ট্ৰিচিয়ান কৰি আছো।
অ অ মানে আই টিয়াও পঢ়া, ব্ৰইলাও কটা আৰু তোমাৰ আৰু কি কি বি বি বি বি ব্যৱসায় আছে তোমাৰ?
মোৰ ব্যৱসায় মানে তোমাৰ এইয়া ৰাতি হলে লোকেল মুৰ্গী তোমাৰ এনকুৱা মানে দোকান আছে ন অ মানে ঘৰতে ফাৰ্ম আছে তাৰপিছত সেইখিনি ধৰ কাটো কাৰোবাক লাগিলে দিওঁ, কাটা ইমান নহয় বাৰু কাৰোবাক লাগিলে এটা দুটা খালি দিওঁ আৰু। বাকী এনে মই তোমাৰ খাহী আৰু পাঠা ছাগলী কাটো।
মই তোমাৰ ছাগলী মাংস খায় ভাল পাওঁ, তুমি তুমি কিমান দামত বেচা?
মোৰ তোমাৰ এইটো কি কি বুলি কয় মানে এনেতো তোমাৰ কেজি এতিয়া চাৰিশ চল্লিশ চলি আছে
অঁহ।
ত' মানে মোৰ মানে চাৰিশ এনেই মানে মোৰ তাত চাৰিশ চল্লিশ চলি আছে। এনেইতো বেলেগে তোমাৰ চাৰিশ অ' আশী চাৰিশ নব্বৈ পাঁচশ তেনেকে বেছি আছে। এতিয়া মই তোমাৰ তোমাৰ চাৰিশ চল্লিশকে দিছোঁ তাৰপিছত মানে ধৰ কাটো আৰু মানে এটা এটা কাটো তাৰ পিছত বিক্ৰী হৈয়ে যায়
অহ
তাকে মোৰ মানে তোমাৰ সেই আৰু অ ভাল দামত বাৰু অ ত তুমি যে কৈ থৈছিলা তোমালোকৰ কিবা এই বাৰ্থডে নে কি বিয়া এখন আছিলে তাৰ
উম হম হ মোৰ তোমাৰ এ বিয়াখন আহি আছে বিয়া বিয়াত তোমাৰ লাগিব ছাগলী মাংস সত্তৰ কেজি
সত্তৰ কেজি কি খাহী ছাগলীয়ে লাগিবনে
খাহী লাগিব অ
খাহি অ হ'ব আৰু খাহী ছাগলীয়ে দিম বাৰু তোমাৰ ধুনীয়াকে পুৰা এক পি ডা ঙৰ খাহী লাগিব ন অলপমান মানে শকত চাই
অহ এতিয়া তুমি কোৱাচোন কিমান কেজি দিবা
অ এতিয়া তোমাক সত্তৰ কেজি লাগে ন মানে তোমাৰ খাহী ছাগলীত তোমাৰ এটাত যদি পোন্ধৰ কেজিকৈ ওলাই হা তেতিয়া হলে তোমাৰ সত্তৰ কেজি হলে ফালে চাৰিটা পাঁচটা মানে তোমাৰ পাঁচটা ছাগলী কাটিব লাগিব
উম উম
অ মই বাৰু তোমাক সেইখিনি কথা পাতি পেলাই কম অ পাঁচ টা হলে তোমাৰ সেইখন ধুনীয়াকে হৈ যায়
এ তুমি কোৱাচোন কেজিত কিমানকে ল'বা
কেজি তুমি যদি তেনেকে লোৱা তোমাক মই কেজি চাৰিশকে ল'ম
চাৰিশকে ঠিকে আছে বাৰু চাৰিশকে লগত
অ মানে দাম বাঢ়া কমা এনেকুৱা হৈ থাকে যে আকৌ চাহ ছাগলীবোৰক পাত চাতো দিব কৰিব লাগে আনি কৰি সেইটো কাৰণে আৰু
অ এনে ছাগলী কেজি তোমাৰ মানে বেলেগত তোমাৰ বেছি হয় তুমি মোক কমকে দিবা ন
অ এ অ অ নাই মই কমতে মানে শুনাহে দিয়াত আপত্তি নাই কিন্তু আকৌ ছাগলীবোৰক পাত চাত খুৱাব কৰিব লাগে ধ ধৰ সন্ধিয়া হলে ধৰক খা মানে ধৰ আহি কৰে ন সেইটো কাৰণে চুকুৰ চিঙিকুৰি যাবাগে অকণমান মানে নিজৰো মানে অকমান হেৰি লাগে ন মানে কি ভাগৰ চাগৰ লাগে তেনেকে সেইটো কাৰণে ধৰ এতিয়া ইমান কমাই ললেও মানে লচ হয় আৰু
সেইটোৱে
একো নাই আইজা যেতিয়া আমি চিনাকি হলোঁ যেতিয়া আমি আগৰ পৰা যেতিয়া চিনাকি ন
অঁ
এয়া আৰু কম বেচ চলি থাকিব ন হয় নহয় এতিয়া তুমি মোক চিনিয়ে পোৱা আগৰবাৰ
অ তাকে এটো কি বুলি কয় সেইটোয়ে মাৰ্ম দা মই তোমাক কেতিয়ালে কি খিনি লাগে তুমি মোক গোটেই খিনি কবা মই তোমাক সেই মতে মই
মোৰ তোমাৰ বিয়াখন আছে এসপ্তাহ পিছত
এসপ্তাহ পিছত
অহ তুমি আজিৰ পৰা তুমি যাবা মানে এ ছাগলিটো তুমি আনা
অ মানে অ
তাত তুমি এতিয়া এই ক'বা আৰু এসপ্তাহ পিছত খম বিয়া আছে সুতটোগি ছাগ ছাগলী মাংস লাগে এ তুমি আগতে গ'লে ভাল হ'ব। এতিয়া এই টাইমৰ সময়ৰ মতে ময়ও পাই যাম তেতিয়া।
অ' মানে তোমাৰ শুনাহে, মোৰ তাত এতিয়া মাত্ৰ এ চাৰিটা ছাগলীহে আছে। এটা ছাগলী তোমাৰ এই চিনি পাবা ছাগলী ব্যৱসায় কৰে যে এই দীপক। দীপক দা'হতৰ ঘৰত এটা ভাল খাহী ছাগলী আছে। এই দীপক দাহতৰ ঘৰৰ পৰা আনিব পাৰা।
অ' এ এ তুমি কৈছা তাৰ পৰা আনিলে ভাল হ'ব নে। নে তোমাৰ পৰা আনো মই।
নহ নহয়, ম মোৰ পৰা মানে তোমাৰ শুনা মোৰ তাত এতিয়া বৰ্তমান চাৰিটাহে আছে আৰু এটা পাঠা আছে হা। তাৰপিছত তুমি এটা কাম কৰা পাচতাটো লাগিবই। সেই পাঁচটাই তুমি কি কৰা, এটা তুমি মানে মোৰ তাত তাত নাই ন, তাৰপিছত এতিয়া মানে তেওঁৰ লগত মোৰ অলমান বেয়া, সিহঁতৰ ঘৰত মানে মই সেইদিনাখন এটা খাহী ছা গলী দেখিছিলো, দীপক দাহতৰ ঘৰত। তুমি তাৰ লগতে কথা পতা।
অ' তুমি তেওঁৰ নাম্বাৰটো তুমি মোক দি দিবা।
কাৰ দীপক দাৰ নে?
দীপক দাৰ নাম্বাৰটো দি দিবা।
অ' অ' সিহঁতৰ ঘৰত এটা খাহী ছাগলী আছে, ভাল মই দি দিম বাৰু দিয়া তুমি কথাটো পাতি যিমান পাৰা কমত চা বা হা! আৰু মানে চৰ্বি-তৰ্বি ওলাব দেই ছাগলীটো চাই পেলাই তেল চলো ধুনীয়া আছে।
অ' সেয়াতো থাকিবই ন, মাংসতটো সেয়া থাকিবই আৰু কি কব আৰু।
তাকে তোমাৰ মই কথাাতটো পাতিম বাৰু সেইটো ভালকৈ বাকী তোমাৰ এয়া। হেৰি তেতিয়া মই কাইলৈ যদি যাওঁ মই তোমাক ফোন কৰিম ন ভালকে।
অ এ তুমি এতিয়া তোমাৰ মানে তোমাক শিকিব ইচ্ছা এতিয়া আছ নে নাই ভলীবল খেলটো।
নাই মোৰতটো আছে কিন্তু মানে লগ নাই যে যাবলৈ মই সেইটো কাৰণে তোমাৰ ইমানটা ইন্ৰেষ্ট। দিয়া নাছিলো।
অ হয় লগ বাৰ হৈ যাব তুম এতিয়া ম। মোক লগ পালা তাত গৈ তোমাৰ এতিয়া আৰু লগ হুব।
আহ।
কিন্তু তোমাক ভৰিব খেলিব তোমাৰ এইযোৰ ভাল যোজা লাগিব জোতা।
অ জোতা অ সেইটোৱে জোতা জোতাযোৰ হ'লে হৈ যায় আৰু।
খাল বৈ খেলি তোমাৰ ভৰিতো কষ্ট পাব ন তোমাৰ মানে ফুলি যাব তলত তুমি ডব পাবা।
উম সেইটোৱে।
সেইকাৰে তুমি এযোৰ। ল পিন্ধিবা পাৰিলে হাফ পেণ্ পিন্ধিবা দীঘল পিন্ধে তুমি মে তুম খিন ভ। হয়।
অ অ অ তোমাৰ এইটো কি বুলি কয় হাফ পেণ্ট পিন্ধিলে বেছি ভাল হ'ব ন।
অ আহ হ পে পিনে ভেচি চাই ল'ব কাটা এটা চোলা।
অ হ'ব বাৰু মই তোমাৰ। তেতিয়াহলে ঠিকে আছে মই তোমাৰ লগত আৰু কথাটো পাতিম বাৰু তুমি যেতিয়া ইমান। সেই খিনি কৰিৈছে আৰু কিবা যদি জানিব আছে কাৰণে তুমি গৈ থাকা ন মই ধৰ এতিয়া কেইদিনমান গৈছিলো। খেলিব আকৌ মাজতে নোযোৱা হলেও। এইটোৱে মই তোমালোকৰ বাৰু ভালকে কথা পাতিম দিয়া।
বাকী তমাৰ তোমাৰ তুমি যে কো তুমি যে কৈছিলা ছাগলী যেসায় তুমি কৰা যে।
অঁ।
তুমি এ মোকো অলপ কাৰবাৰ লগত। কোৱাচোন মানে মোৰ এজন চিনাকী লৰাজন আছে তেওঁ ব্যৱসায় কৰিব বিচাৰিছে।
উম।
এ তুমি যেনেককাা কৰা মানে তেনেকা আৰু।
অ মানে মোৰ কি মানে। কি হৈ আছে এতিয়া জানা মোৰো তোমাৰ এই ধৰ আহ য'ত তত যাব কৰিব। লাগে ঘপচে দোকান খনো বন্ধ হৈ থাকে ন সেইটো কাৰণে মোক ল'ৰা এজন লাগে। ও হৈ আছে তোমাৰ মাহেকত মই পাঁচ হেজাৰ টকা দিম হা ধৰ সন্ধিয়া টাইমটোহে আৰু অ অ সন্ধিয়া টাইমতটোহে মই পাঁচ হাজাৰ টকা দিম তোমাৰ এইটো কি বুলি কয়
উম উম সেইটো হয়
অ লৰাটোক তুমি মানে সুধিবা যে অ হয়নে নাই যদি হয় তুমি মোক ভালকে কনফাৰ্মটো ক'বা হা
বাকী ধৰা ঘৰটো আমাৰ ঘৰৰ পৰা কিমান দূৰত্ব হব তোমাৰ
অ অ তোমালোকৰ ঘৰত তো তোমাৰ হেৰিত নাছিলে জানো তোমাৰ এইফালে তোমাৰ চামনি বাৰীত
অ' অ' অ'।
তোমাৰ এইফালে এ' অলপ তোমাৰ পাঁচ কিলোমিটাৰ ছয় কিলোমিটাৰ মান হ'ব বেছি দূৰ নহয়।
উম, মই এটা কথা ভাবিছিলো। মোৰ তোমাৰ মইতো ঘৰত থাকো বাৰু কিন্তু ঘৰতকে মই বেছি ব নাই বাহিৰত থাকো মান মোৰ কাম বিিলাক ম তোমাৰ ম মানে বাহিৰত থাকে ন। বাহিৰ পৰে সেইকাৰণে মোক এতিয়া এটা ৰুমৰ জৰুৰী হৈছিলে।
অ' ৰুমৰ ন?
অ' এই ৰুণটো আমি চব লগৰখিনি থাকো। আ- আদড মাহত তেনেকে মানে মোৰ এটা লাগে আৰুটা ৰুম এটা
অঁ।
াৰ চবেই মানে সযোগ কৰো মানে
অঁ অঁ। সহযোগ কৰে যদি ঠিক আছে হ'ব বাৰু মই তোমাক কথা পাতিম এইখিনি মই তোমাক জনাম দিয়া পিছত। শুনিছা?
বাকী তোমাৰ গা - চা ভালেই নে?
মোৰ গা- চা ঠিকে আছে আৰু ভগৱানৰ কৃিবা তোমাৰ?
মোৰো ভালে মানে খেলা মানে পুৰা গা চা পৰা ভাল হ'ব লাগিব পুৰা সুস্থ হ'ব লাগিব।
অ হ'ব বাৰু সেইটো হ'ব এইটো কথা নাই আৰু মানে এই সদায় তোমাৰ কি হল এই লোকেল মুৰ্গী কেতিয়াবা বেচিলে মানে তোমাৰ ঠেংক এটা দি পেলাই চু খাই দিও না সেইটো কাৰণে ঠিকেই থাকে আৰু। অ' তাকে।
শৰটো ভাল শৰটো ত যদি তোমাৰ শীৰটো ভাল লেদি তুমি সেইটো মতে খেতি ভাল পাবা
অ অ সেইটোয়ে তাকে নহ তুমি ঠিক কি কৈছা বাৰু কথাষাৰ তেতিয়া শৰীৰটো ভাল হৈ থাকিলেহে খেলিব পাৰিম আৰু।
আৰু মানে আৰু তোমাৰ কিছুমান বস্তু আছে এনে খেলাৰ পিছত তোমাৰ মানে খাব প এনেকাা আৰু এতিয়া বাকী তোমাৰ মই তুমি আহিলে ফোন কৰিবা ন তুমি এই খেলিব?
অ, মই তোমাক হেৰি কৰিম তাকে অ অ অ ঠিক আছে দিয়া মোৰ এইফপিনি যাব আছে মই তোমাক ফোন কৰিম দিয়া
অ, অ, দিয়া, হ'ব দিয়া।
ঠিক আছে